হেল্ল'? হেল্ল'?
অ' কি কৰি আছা? অ' শুনি আছা?
অ' শুনি বা। অ' বা শুনি আছোঁ।
হেল্ল'? কি- কি কৰি আছা?
এনে আছোঁ, আপুনি? এনে আছোঁ, আপুনি?
মই কি কৰিম। এ শুই আছোঁ।
বাকী খবৰ-পাতি ভাল? মুনুৱে কি কৰি আছে?
তাই কি কৰিব, গৰমত থাকিব পাৰা নাই। উৎপাত কৰি আছে। উম। এয়া তোমাক মাতি আছে। তোমাৰ মাতটো শুনা পাইছি যে।
তাকে। যাম ৰ'বা। সময়ে নাপাওঁ ন'।
অ'। লাগে কিমান কাম কৰিবি? কিমান কাম কৰি মানুহ হয় নে নহয় ইমান গৰমত আৰু নোৱাৰেও ইমান কাম কৰি থাক
এইবাৰ ভয়ংকৰ গৰম
আমিটো এতিয়া এই খোলা জাগাত আহিলো। ইয়াতে বহিবৰ কাৰণে চায়াও নাই। ইমান গৰম গছ এটাও নাই।
হয় নেকি? তাতে অফিচ-চফিচ নাই নে কি?
নাই ইয়াতে অফিচ অফিচ নাই এতিয়া ৰুম এটা আছে, তাকে ঠিক-ঠাক কৰি আছে।
হয় নেকি? এচ এচি-চেচি লগাই দিব লাগে মালিকে, হয় না?
এ
হেল্ল'
তত লগোৱা অ এই আমাৰ এই আমাৰ এই বিল্ডিং চাইডটোত লগোৱা আছে এচি। কিন্তু এই ইয়াতে নতুন চাইড আছে ন। ইয়াতে মানে উ উম মা ৰ চাইডে চাইডে মানে হেৰি ৱাল গাঠি আছে টো গদাও হ'ব ইয়াতে নতুনকে তাৰে কামত লাগি আছো পাপা আৰু মই। বহুত মানে বহুত অশান্তি লাগি গৈছে। বহুত গৰম।
হেইটো কৰ'বাত ওলাইও যাব লাগে। এই গৰমত কিমান আৰু ঘৰটোতে থাকিবি।
তাকেটো, এই গোটেই গোটেই দিন তোৰ, পৰা মানে, যেতিয়া পৰা উঠিছোঁ, বহাও নাই ভালকে। ব্ৰেকফাষ্টো, মানে, নাস্তাও কৰিব পাৰা নাই।
হয় নেকি? খোৱা নাই আজি।
নাই খুৱাইছো মানে দুখন ৰুটি খালো ভালকে মানে। গৰম ইমান নাস্তা কৰব নোৱাৰলো। তাৰপিছত বাইদেউ কুকুৰে কামুৰিছিলে ন জানে। তাইকে বেজি অ আৰু আমাৰতো কামোৰা নাই। এই দোকানত, দোকানত আছিলে খেলিব গৈছিলে সিহঁত। তৰ লগত সৰু পোৱালি মানে খেলোতে-খেলোতে দাঁত লাগি গ'ল।
ৰেবিচ বেমাৰ হৈ যাব। ভালকে বেজি-চেজি লয় ন তাই? অ, অ ল'বা দিবি আৰু তাইৰ হাতেৰে একো নাখাবি।
নাই, নাই খা খালোচোন।
অ
উম।
হ'লেও কুকুৰ কামোৰা। নাই তাৰ নিট নাইট ডিউটি চলি আছে। শুই আছে সি।
শুই আছে নেকি?
আ-অ কি কৰিব আছে চাগে শুই কেনে। ভা বনাইছে। ভাত-তাত বনাই কেনে শুই আছে। অ আছে, পথাৰত গৈছে।
আচ্ছা, আপুনি নাহে নেকি ইয়াত?
যাম এতিয়া ইমান গৰম। ইমান গৰমত তাইক লৈ যোৱা সম্ভৱ নহয় ন।
উম তাকে, অ বৰষুণ বতৰ হলে পাৰি।
অ'! এই, এতিয়া, এই মাহত বৰষুণ দিছিল আগতে। এতিয়াহে আমাৰ ইয়াতেটো বৰ্তমান দি আছে। এদিন এৰি, এদিন দিয়ে বৰষুণ।
এহে, যোৱাকালি ৰাতিপুৱা দিছে। দিলে অকমান। তাৰপিছত, এনেকোৱা ৰ'দ দিছে, এনেকুৱা ৰ'দ দিছে, বাপৰে! কি ক'ব?
বহুত গৰম।
অ'! আৰু এইকেইদিন ইমান ৰ'দ দি আছে। মানুহ ভি ভিতৰতো থাকিব নোৱাৰে, বাহিৰতো থাকিব নোৱাৰে। এ, তহঁতে কেনেকে কাম, কাম ক'ত যাই আছা ইমান গৰমত?
আমিতো কৰিবই লাগিব এতিয়া। কনষ্ট্ৰাকছন লাইনতটো কৰিবই লাগিব ন'?
আৰু তাতে এইটো বেছি গৰম লাগে ন'? ভয়ংকৰ গৰম দিছে!
তাকে আৰু এ, পায়েল বাৰো বিয়া আহিলেই।
অ'! হয় দে। বেছি দিন নাই আৰ আৰু ধৰ, এক মাহে ন'? এইতো পতকে গুচিয়ে যাব। মা বিলাক এতিয়া, সোনকালতে যাই আছে না? গমেই নাপায়।
এ, বুকিং, চুকিং, কৰ মানে, এনে কথা পতা আছে। পইচা দি কেনে মানে, তেখেতক পইচা দিয়া নাই। মানে, তো এইটো বুকিং, নহয়ে আৰু তাক ভালকে বুক বুকিং কৰি আহিব লাগিব।
বুকিং কৰি লওঁ, জলদি, জলদি বেছি দিন নাই। হয় নে নহয়?
তাকে পাপাই আকৌ, এতিয়াতো পাপাই এতিয়াতো আৰু সময় নাপায়।
অ'! অ'! পাপাক ৰখি থাকিলে এতিয়া তহঁতৰ নহ'ব। তই আৰু তাইয়ে যাই কিনে কৰি লৈ আহ।
আমিতো, আমিতো যাবৰ কাৰণে ৰেডি আছোঁ। কিন্তু, এই য' মানে, ইয়াৰ মানে, এইটো, এইটো, যোনটোৰ লগত পাপাই কথা পাতিলে ন'। আঁ মানে, বাবা আংকলকটো চিনিয়ে পায়। বাবা আংকলৰ পৰা মানে কথা পাতিছে। ত'! এইটো মানে, বাবা আংকলে ঠিক কৰিছে? আমিও ঠিক কৰি আহিছিলোঁ। এইটো পঁচি, পঁচিশ হাজাৰ টকা খুজিছিলে। ত' আকৌ, আমাক মা-দেউতাই ভাবে যে আমি কথা পাতিব নাজানোঁ, নেকি? এইটো, এইটো কাৰেন্ট তাৰপিছত নাই। তাৰ লগতো পাতাই নাই ন'? বাবা আংকলে ঠিক কৰা তোৰ লগতহে পাতিছে।
হয় নেকি? অ'!
ত' এতিয়া মানে, আমি আকৌ, পাপাক সময় পালে যাম।
আহিবি ন'?
উম, তাতে যা, তাতে ভালকে বুক কৰি আহিব লাগিব। আৰু কেটাৰিং, কেটাৰিং পাৰ্টিও বুক কৰা নাই নহয়।
অ'!
কেটাৰিং পাৰ্টিও বুক কৰিব লাগিব। ধেৰ কাম আছে!
তাকেইেতো বহুত কাম আছে! এতিয়া তহঁতে কেতিয়া কি কৰিবি অ'? কলে হে হয় না, এতিয়া দেউতাক ৰখি থাকিলেও নহব নৰেও কৰিব
তাকে আমাকো নিজেও নাযায়, আমাকো যাব নিদিয়ে আমা তো যাব কাৰনেটো ৰেডি আছো ন?
তেনেকুৱা হলে কেনেকে হব? যাবতো লাগিব, এতিয়া তহঁত তেতিয়া হ'লেও কৰিব লাগিব ন? খালি পইচাটো দিলে তহঁতে বুকিং কৰি আহ
উম, উম এতিয়া কাঠৰ বস্তুওতো ল'ব লাগে ন। ফাৰ্নিচাৰ উম, যৌতুকটো ল'বই লাগব ন, যৌতুক দিবই লাগব যৌতুক - যৌতুক দিলে নহ'ব ন, উম, যৌতুক দিলে ন যৌতুক নিদিলে নহব সিহঁতেতো আৰু যৌতুকে বিচাৰে উম, আমি আমাৰ ছোৱালীক যিমান দিছো আমাকো ঘুৰাই লাগে তেনেকুৱা, দিবই লাগব কি কৰিম আৰু উপায় নাই ন।
উম, হয়দে।
টিকলিটো- টিকলিজনী আৰু মৰম বহুত দিনত তাইক দেখাই নাই।
অ আহিবি, তইও নাহা আজিকালি তোৰ সময়ে নাথাকে আহিবি অলপ ফুৰিব লাগে অলপ ওলাই আহি লাগে কিমান আৰু কাম কৰি থাকিবি ইমান নোৱাৰা নহয় এতিয়া কাম কৰি থাকিব
তাকেতো, যাব লাগিব।
অ, ময়ো নাপাও ৰ, মই বহুত দিন হ'ল ভাবি আছিলো মায়ে কৈ আছে এতিয়া ইমান গৰম দিছে নাহিবি, নাহিবি এতিয়া নাহিবি বুলি কৈছে, হৈও হয় ইমান গৰমত আৰু তাইক লোৱা লৈ য যোৱাতো সম্ভৱ নহয় না।
তাকেইতো আৰু পূজা বাইদেউ আহিব বুলি কৈ আছে।
তাকতো তাইও আহিম বুলি কৈ আছে মোকো মাতি আছে যে তয়ো আহ। মইয়ো আহিম, মই কৈছো ইমান গৰম দিছে তইয়ো নাহিবি মায়ে তো মোকো মানা কৰিছে তইও নাহিবি। ময়ো নাযাও দে তাইৰ ক নালাগে মই যাম মই মাইনাক চাম। তয়ো আহিবি।
এ নাই এতিয়া আহিব নালাগে, মাৰ বহুত কষ্ট হ'ব ন। তাই তো আৰু লাগি নিদিয়ে, উমম এতিয়া আহিব নালাগে, ঠাণ্ডা -ঠাণ্ডা দিনত আহিলে কথা নাই। ঠাণ্ডা দিনত গেছৰ ওচৰত থাকিব পাৰি কিন্তু এই গৰম দিনত নোৱাৰি ন।
অ এতিয়া ইমান ভয়ংকৰ গৰম দিছে নহয়
তাইতো আৰু হেৰি নকৰে এক একদিনতে পলাব তাইতো
অ তাই নোৱাৰে, মইতো বাৰু কথা নাই ম
তাকেটো। এক চেকেণ্ড হা। তাইতো উদ্ধাৰ হৈ গল খালি নেকি? হেল্ল'
অহ।
উম। তাকে, এ তাকে কাম বহুত ইমান। এতিয়া আকৌ, যাব লাগিব। ঘৰত যে গ'ডাউন আছে, তাতে যাব লাগিব কিবা এম চি, এম চি বি, চেম চি বি আনিবৰ কাৰণে। এই ইয়াতে লা লাইনৰ মানে লাইন ল'বতো এম চি বি লাগে
অ।
কি ক'বা, তাকে। উম। এ এম চি বি টো আনিব গলে খাই আহিলো হয়।
অ আৰু ফাদাৰে নাযায় ঘৰত খাব?
হা? পাপা নাযাই চাগে। মইয়ে টিফিন আনিব লাগিব ইয়াত।
বাপৰে ইমান গৰমত কেনেকে খাব তাতে ইমান গৰম বা।
তাকেতো জাগাও নাই নহয়।
অ পাপাই পানী খাই আছোন নাই আজিচোন বহুত পানী লৈ গৈছে বোলে?
খাইছোং।
উম খাই আছে, মই ঠাণ্ডা এক বটল লৈ আহিলো। ঠাণ্ডাও খালি। অ আমি ঠাণ্ডাও খালো। চে চে লেবাৰ গেতাকো লেবাৰ মিস্ত্ৰ- চিখ দিখ কেনেও
আৰু নহলে ইমান গৰম কি কৰবি?
তাকে ঠিক আছে দিয়া মই পিছত কথা পাতিম। ঠিক আছে।